হেল্ল'- নমস্কাৰ।
কি কৰি আছে আপুনি?
বহিআছো। আপুনি?
খবৰ খাতি।
আছো আৰু আপোনাৰ?
অ'।
আপোনাৰ খবৰ?
ময়ো আছো ভালে কুশলে। ভগৱানৰ কৃপাত।
পিছে কি খোৱা বোৱা হ'ল?
হ'ব আৰু বনাই আছে। হোৱা নাই। আপোনালোকৰ?
নাই বনাই আছে।
অ'।
গম নাপাওঁ। তোমালোকৰ?
আমাৰ মাংস আনিলো মাংস বনাইছো।
অ' তুমি কি কি খাই ভাল পোৱা।
উম মই এই মাংসই খাওঁ।
উম। ময়ো মাংসই ভাল পাওঁ।
উম সেইটোৱে আ।
তাকেইটো মাছ ভাল পোৱা?
মাছ বেয়া পাওঁ মাছ শলত শ'ল কাৰণে খাব নোৱাৰো।
উম একে নোখুৱাই নেকি?
একে নাখাওঁ নহয় খাওঁ ইমান নাখাওঁ মাংসই ভাল পাওঁ।
অ'হ।
বাকী কি কৰি আছে এতিয়া পঢ়া শুনা?
পঢ়া শুনা এতিয়া একো কৰাোৱা নাই এনে আছো।
এৰি দিলে?
উম হাই ছেকেণ্ডৰী লৈকে পঢ়িলো তাৰ পিছত পঢ়া নাই আৰু।
উম।
আপুনি?
মই ডিপ্ল'মা কৰিলো।
অ'।
কে লা।
চুলি ৰাখিছেনে নাই?
কি কৈছে?
চুলি ৰাখিছেনে নাই?
চুলি বহুত দীঘল কৰিছোঁ এইবাৰ।
অ' মই কৈছিলো কিন্তু কাটি দিব লগা হ'ল।
অ'হ।
উম তোমাৰ? ৰ।
ৰাখিছো এইবাৰ কটিম আ এবছৰকৈ ৰাখিলো। আৰু আপুনি ঘৰত কৰিব। কাটিম আ এতিয়া চব কাটি দিম।
উম কিমান খিনি হৈছে দীঘল এতিয়া
হৈছে এবছৰ হ'ল যেতিয়া। বান্ধিব পাৰো আৰু। বান্ধিব পৰা হৈছে
কওক পিছে
বাকী দেখি উম
কওক পিছে
এইঘৰত চবে ভাল নে
ভালেই আৰু আপোনালোকৰ
অ আছে ঠিক আছে
অ
ফুৰিব ফুৰিব ফুৰিব কুতি যোৱা নাই
ফুৰিবলৈ যোৱা নাই বাৰু উম
বা ওলাব লাগিছিলে এটা প্লেন বনাই দেও
উম
ক'ৰবাত শুই পৰিল ডাঙমান ধুনিয়াকে
আহ
পাৰি
উম ক'ত যাব পিছে।
উম পাহাৰৰ চাইডে যাওঁ নেকি।
উম পাহাৰতে ভাল লাগিব ভিউটো ধুনীয়া না
তাতে শান্তি পাই যায় ওম ওম।
উম
কিমান মান বাজত লাগিব চাগে আপোনাৰ বাইকত দুইটাাই এখনতে যাও। সন্নি নিম স্ নিম
চাইনিজ চাই হেজাৰ মান লাগিব
উম তাক এক ৰাতি থাকি দি পেলাই পিছনেখন ৰিটাৰ্ণ আহিলে হব
আহ তুমি আধা চলাবা আধা মই চলাম আৰু
উম উম তেল খা ব ব'লো ন তেল খাই নিজেও খাব লাগিব। পছ ৰুমৰ ভাড়া ধুনাকে। ফটো চটো উঠি। ঘূৰি কৰি আহি যাম।
ফটোটো উঠিবই লাগিব ইমান দূৰৰতো যাম ন।
উম
উম
সেইটোয়ে নিজেও চাম বা নিজে বেছিকে চাম ফটো উঠাতকে এইয চালে বেছি কি শান্তি পাওঁ আৰু
তোমাৰ তাত বেগতটো আছে নে সেইটো লৈ যোৱাটো দিয়ক আৰু ডাঙৰ বেগটো
আহ আছে এ কিমান এদিনৰ কাৰণে তাত বেগটো খালিয়ে দেখে নাই এটা মাৰিছিলো এনেই উওল্লা পোল্লা এগাল মান কাপোৰ ভৰাই নিছো বেগটো দেখিব ভাল লাগিব কাৰণে
মই এটা ল'ব লাগিব
উম পাই যাব
কত আই নো
টাউনতে পাই যাব
আহ বলা এগে যাও
গিয়াৰ গিয়াৰ গিয়াৰ আছে নেকি জেকেট পেণ্ট
দিয়টো নাই বাৰু
জোতা নৰ্মেল পিন্ধিলে হ'ল আৰু জোতাযোৰ ইমান নালাগে বহুত কষ্টলি হয় না
উম ৰেংকুজ চেংকুত লব লাগিব বাকি বেগত চেগ নিব পৰা বস্তু আছে বাৰুল কোৱা গেই
উম
উম
পিছে তেনে দেত দেত এটা ওলাব লাগিব ৰ'ব ফিক্স কৰিম এটা গাড়ত মাৰিব লাগিব
সেইটোৱে পইচা আহি ল'লেই হ'ল আৰু প্লেনিং বেছি কৰিব নালাগে ঘপকৈ গুচি যাম
উম উম
প্লেলিং কৰি থাকিলে কৰি থাকিবহে পাৰিম আৰু
সেইটো সেই এদিন ধুনীয়াকে ওলাম মজাই গুচি যাম
আহ
ৰাতিপুৱা সোনকালে ওলাই দিম তেতিয়া গোটেই দিনটো পাই যাম
আহ তুমি হেলমেট লৈ ল'বা
অ আছে মোৰ একজৰা এটা আছে
অ মাছখন লৈ ল'বা তলত পিন্ধা
উম উম অ সেইবিলাক ত লৈ থৈছু মই সৌফাকে গৈ থাকো ন
অ',
যোগাৰ আছে কেইটামান বেগতটো আছে ৰাই গাৰ জোহে কেনা নাই সেইটো কিনিম আৰু মানে মই ভাল বাইক এখন লম। চাই আছো। লম
গৈছা নেকি প্ৰথম যাবা নেকি?
মানে কলৈ?
এনেকুৱা ৰাইডত?
ৰাইড গৈছো মই মাৰিছো ইমান পাহাৰত গৈ থাকো বাৰু।
অ' ময়ো গৈয়ে থাকো বাৰু।
উম।
আমি এতিয়া প্ৰথম যাম আৰু এইবাৰ।
অ' সেইটোৱে লগত যোৱা নাই যে অকলে অকলে মই বেলেগৰ লগত গৈছো। তুমিও বেলেগৰ লগত গৈছা সেইকাৰণে।
উম একেলগে গলে ভাল লাগে।
উম উম।
উম।
মজা আহিব বেলেগ।
একে এখন গাড়ীতে যাম ন?
উম উম। দু নহলে অকলে গ'লে মানে দুখন লৈ গ'লে ভাগৰ লাগে মোৰ এতিয়া বাইকখনো অলপ প্ৰব্লেম দি আছে।
হেৰি এখননেকে যাম আৰু মোৰখনত মিলেজো দিব তোমাৰখনতকে।
উ মোৰখন আপোনাৰ চাৰ্ভিচিং দিব লাগিব প্লাচ এই প্ৰব্লেম ওলাই আছে পুৰণা হৈছে ন ন এই নতুন বছৰতে নতুন এখন ল'ম আৰু।
এতিয়া মোৰখন নতুন হৈ আছে কথা নাই এতিয়া উম। গৰম কেনে লাগিছে?
গৰম বহুত। কি কব
উম এতিয়া বিচনাত শুৱে নে পকাত শুৱে?
উম বিছনাতে শুম। আপুনি?
মই পকাতে‌ শু
হ
উ গাৰু লয় নে নলয়? উ
উম
ফেন লগাই নে নলগাই
ফেন চেন আছে এ চি এটা লগাইছিলো ফেনটো ইমান ইউজ নকৰোঁ বাৰু এ চিয়ে দি থওঁ গৰমূ ভাল লাগে। আপনাৰটো আছে এ চি টো হৈ সেইটো কি বেয়া হৈ হৈছে নেকি।
আমাৰ এচিটো আছে বাৰু কিন্তু এইটো মানে বেয়া হৈছে বছৰ হ'লতো নতুন লগাব লাগিব।
এ বেয়া হৈছে যদিও এইট চাৰ্ভিসিং কৰান নাই কৈছে।
চাৰ্ভিচিং কৈছিলে, হলেও এতিয়া মানে হাত দাঙি দিছে আৰু।
এ পোনে পৰনা হ'লে প্ৰব্লেম ন এই চব বস্তুয়েই এই বুলি এচি বুলিয়ে নহয়।
উম।
কিহত প্ৰব্লম দিয়ে বাও।
উম। বেলেগ ভাল কি জা না নেকি তুমি।
ব'ল ল'ব দিয়ক ফাল পিঠাইছ কৰি।
উম, তোমালোকৰ আছে যদি তুমি জানিবা কোনটো ভাল পাওঁ পেয়া।
আ। আমাৰ নতুনকে এবাৰ লগাইছো।
আহ, কেতিয়া আহিছিল, কেতিয়া মানে ফি আছা তুমি।
মাহত আপোনাৰ অহা মাহ মানত মোৰ কাম নাই।
অ, তে একেলগে যাম।
উম জুল জুলাইতে ওলাই দিম আমি।
অ।
আৰু হেৰি কৰিব। এই ক'বাৰ আপোনাৰ বাইকখনত টোৰিং কৰিবলৈ অলপ কষ্ট হ'ব।
একো নাই মিলাই
এখন ৰেন্টত আনো নেকি
ৰেণ্টৰ পাৰি বাৰু।
ভাড়াত আনাহতেন অকণমান অসুবিধা হ'ব এখন
অ'। ইঁহতক কি ল'বা। হেল্ল'। হেল্ল'। হেল্ল'। কাপা। হেল্ল'। তছ তে খাল নাই।